অ কি কৰিছা?
মই আছো। এই ওলাই গৈছিলো অলপ এতিয়া আহি পাইছো। তুমি কোৱা, কি কৰিছা?
কি কৰিছো মানে, আছিলো এনে এ গাটো মানে অকন ভাল লগা নাই।
কিয়
এ সন্ধিয়াতে ভাইটিক আনিব দি পেলাই চিকেন ফ্ৰাইড ৰাইচ অলপমান খাই ললো মানে, এতিয়া কিবা পেটটো বিষাই আছে।
অ' এইবিলাক বস্তুটো খাবই নালাগে, এইবিলাক বাহিৰত কিমান বেয়া তেল দি বনাই তুমি জানানে বাৰু
উম। মানে জানো কথাবিলাক। তথাপিও মানে খাব মান যায় ন সন্ধিয়া কিবা এটা খাবলৈ মন গৈ থাকে এনে খাই দিয়া যায় ঘপকে।
এই মোৰো মাজতে হৈছিল নহয়। তাৰপিছত মই এই পেটৰ অসুখ হ'ল তাৰপিছত মই দুদিনমান মানে এই বাহিৰৰ চিঙৰা আৰু এনেকে এ চাওমিন এনেকে খাইছিলো। দুই তিনদিন এনেকে কন্টিনিউ মই খ- খালো। ত' হেনেকে খোৱা কাৰণে কাৰণে মোৰ পেটটো মানে ইমান বিষাল তাৰ পিছত ডক্তৰ ওচৰত গ'লো মেডিচিন দিলে তাছত সুধিলে কি খালা তুমি? কিবা খাইছিলা নেকি উল্টা পুল্টা-? দ বছ চ' তেতিয়া মই কৈছো আৰু মই, এইবিলাক খাইছিলো বুলি। তাৰ পিছত কৈছ সেয়ে আৰু ডক্তৰে যে, এইবিলাক বস্তু খাব নালাগে। এইবিলাক পৰা বহুত বেমাৰ হয়। তেনেকে মোক বুজালে, তাৰপিছত মইয়ো মানে বস্তুটো বুজি পালো। কাৰণ মই যেতিয়াই তেনেকুৱা বাহিৰৰ বস্তু মই খাওঁ, তেতিয়াই মানে মোৰ পেটটো অকমান অসুবিধা কৰে।
উম।
আৰু এনেও এইবিলাক বস্তু খালে মানুহৰ ভোক-চোক নালাগে বেলেগ, আৰু মানে ঘৰ
ঘৰৰ বস্তু খাব মন নাযায়। অ।
পেট টো ফুলি থাকে, গেছ হয়। তাৰ উপৰিও তোমাৰ, বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে, যেনে ধৰা তোমাৰ পেটৰ লিভাৰৰ প্ৰব্লেম হ'ব পাৰে। হাৰ্টৰ অসুবিধা হব পাৰে।
ফেটি লিভাৰ হয়।
ফেটি লিভাৰো হ'ব পাৰে। তাৰউপৰি তোমাৰ চুগ গাৰ হোৱাৰো সম্ভাৱনা থাকে।
অ'।
বহুত বেয়া বস্তু এইবিলাক, এইবিলাক খাব নালাগে। তুমি কমাই খাবা এইবিলাক বস্তু প্ৰায় নাখাবাই, মোৰ মতে।
অঁ', এইবিলাক বস্তুতো, জানো বাৰু কথাখিনি। কিন্তু তথাপিও মানে এইবিলাক পিজ্জা, বাৰ্গাৰ, চিপছ, কল্ড ড্ৰিংক, এইবিলাক মানে খাবলৈ ভাল লাগে ন বস্তুবিলাক। সেইকাৰণে খোৱা যায় কিন্তু বাব ভাল নহয় বুলি বাৰু মইও জানো। উম।
কিন্তু কি কৰিবা, বেমাৰোতো কৰে।
অঁ, এইবিলাকত মানে বেছিকে তেল, নিমখ, চেনিক, গ বহুত ধৰণৰ কিবা কিবি ৰাসায়নিক বস্তু দি বনাই ন। সেইকাৰণে বেয়া মানুহৰ কাৰণে, আকৌ খালে বোলে ওজনো বাঢ়ে হে। আকৌ মেদ বহুলতাও হয় তাৰপিছত ডায়েবেটিচ টিজো হ'ব পাৰে ওচৰত তচাপ এইবিলাকো হয়
উম
মানে মই এইটো কথা বুজি নাপাও ডায়েবেটিছ টো কিহৰ কাৰণে হয় যাং ফুডটো খালে
ডায়েবেটিছ কিহৰ কাৰণে হয় মানে এইবিলাকত চুগাৰটো থাকে বেছিকে যদি আমি হয় চেনি থাকে আমি মিঠা আমি ভাবিব পাৰোঁ যে কিছুমান বস্তু চব বস্তু মিঠা মুখত নালাগিব পাৰে কিন্তু ভিতৰি চুগাৰটো থাকে এটা কাৰ্বহাইড্ৰেট বুলি এটা এটা বস্তু থাকে সেই বস্তুতটো সেই বস্তুতটো চুগাৰ সৃষ্টি কৰে বেছিকে ত সেই বস্তুতটো বেছি খালে মানুহৰ চুগাৰ হ'ব পাৰে আৰু সেই বস্তুটো এইবিলাক বস্তুত বেছি থাকে যেনে চাওমিন যেনে মাৰ উম চিপছ বা ফ্ৰাইড ৰাইচ সেইবিলাকত সেইবিলাকত থাকে কাৰ্বহাইড টো বহুত থাকে অ তাৰ উপৰিও তেলবোলা তেল যিটো ইউজ কৰে সিহঁতে তেলটো যিটো তেল ইউজ কৰে সেই তেলটোতো বহুত পৰিমাণে মানে চুগাৰ মানে বঢ়াই দিয়াৰ সম্ভাৱনা থাকে সেইটো তেলটো খালেও
উম
গতিকে সেইটোৱে কাৰণ মানুহৰ ডায়েবেটিছ হোৱাৰ সেইবিলাক খাই পেলাই
আচ্ছা আকৌ হেৰি হৃদৰোগো হয় নেকি এইবিলাক খালে বেছিকে
হৃদযোগো হয় কাৰণ তেল যিটো তেল ইউজ কৰে সিহঁতে এটা তেলতে দুবাৰ তিনিবাৰ একেখিনি বস্তুকে বনাই থাকে
অ মানে সেইটো মানে অ শৰীৰত পোৱা পিছত মানে কলেচ ওজন বঢ়াই ঠিকে কাৰণে হোৱা চাগে উম হয় বাৰু
উম আ এইবিলাক
সৰু পোৱালিও সৰু পোৱালিও খোৱা হৈ গৈছে মানে বহুত বেছিকে সেইকাৰণে সিহঁতৰো মানে সৰুৰ পৰাই বহুত বেমাৰ হোৱা দেখিছোঁ আৰু আকৌ জাংক ফুড বিলাক খালে পাচন তন্ত্ৰ মানে বহুত ঢিলা হৈ যায় বেয়া হৈ যায় উম
এতিয়া মই এইবিলাক কমাইছো খোৱাতটো মই ইমান না খাওঁ যেনিবা কেতিয়াবা মানে কতো একো নাপালে কেতিয়াবা খাব লগা হৈ যায় কিন্তু তথাপি সেই চাই চিতি খাব লাগিব আৰু
উম!
উম।
আকৌ সৰু ল'ৰা ছোৱালী বিলাকৰচোন দাঁতে, দাঁত পুকো খোৱা, সেইবিলাক মানে চকলেট বেছি খাই যে সিহঁতে সেইকাৰণে হয়।
সেইটোৱে। দাঁত বেয়া হয়, তাৰোপৰি এ, বিভিন্ন ধৰণৰ, ওজন বাঢ়ি যায় ল'ৰা ছোৱালী বিলাকৰ। ল'ৰা ছোৱালী বিলাকৰ এনাৰ্জি কমি যায়, হয় যিমান পাৰে ভাল বস্তু টো খাব লাগে। ফল মূল খাব লাগে।
কৰি আছো হা মানে জংক ফুডটো হোৱাৰ পিছত এইটো মানে আমাৰ ভাগ হৈ যায় ন! তাৰপিছত আমাৰ মানে, ম গজুতো ইায়াৰ মানে কিবা প্ৰভাৱ পৰে চাগে, কাৰণ মন চন ভাল লাগি নাথাকে। পঢ়িব কৰিব মন নাযায় আৰু সৰু লৰা ছোৱীবিলাকৰ বা আমাৰো নি জৰো হয় এইটো বস্তু।
জাংক ফুড খালে মানুহটো যিটো আহ উৰ্জা, উৰ্জাটো কমাই দিয়ে।
যোনটো মানে, শৰীৰত মানে ভিটামিনৰ প্ৰয়োজন হৈ থাকে ন, সেইটো খনিজ লৱণৰ যোনটো প্ৰয়োজন হয়, সেইটো চাগে নাইকিয়া হৈ যায়।
উম।
উম। সেইকাৰণে মানুহে মানে সঘনাই অসুস্থ হৈ থাকে।
উ মগজুটো মানুহৰ কাৰ্যক্ষমতাটো অলপ কমাই দিয়ে। যাৰ ফলত মানুহ। লেজি হয়।
অ'।
সেইবিলাকে কাৰণ আৰু।
অ', ঘপকে কিবা এটা খাই দিয়া গ'ল নহয়, তাৰপিছত মানে পতককে উম যেতিয়া বেমাৰটো হয়, পতককে মানে মানুহটো ভাল নহয়। বহুত সময় লাগে ভাল হ'বলৈ কাৰণে। উম।
সেইটোয়ে সেইকাৰণে এইবিলাক বস্তু পৰা অলপ
সেইকাৰণে এইবিলাক মানে হয়াই বাৰু। কিন্তু এইয়া লোভে লোভেই পাপ পাপেই মৃত্যু বুলি কয় যে মানুহৰ।
অ'।
উম। বিলাকৰ সলনি মানে ফল-মূল সেউজীয়া শাক। শাক-পাচলি আকৌ কণী-চণী এইবিলাক খোৱাই ভাল।
উম', অঁ', আমি কাৰ্বহাইড্ৰেটৰ সলনি আমি প্ৰটিনটোত বেছি গুৰুত্ব দিব লাগে। প্ৰটিন আমি। ধৰা কণী, পনীৰ, মাছ, মাংস।
উম।
সেই জাতীয় বস্তু বিলাক আমি ঘৰতে বনাই পেলাই। খাব লাগে। বাহিৰত বনোৱা নহয় ঘৰত বনাই খোৱা খাদ্যতো। আৰু বাহিৰত বনাই খোৱা খাদ্যটোৰ মাজত। যথেষ্ট পাৰ্থক্য থাকে। গতিকে আমি ঘৰত বনাই খাব লাগে, যাতে আমাৰ শৰীৰটো সুস্থ। হৈ থাকে। আমাৰ মনটোও ভালে থাকে।
আকৌ মানে মোৰ বেছিকে সেইটো হেৰি মানে মই পানীও নাখাওঁ যে ইমান।
উম, পানীটোও খাব লাগিব।
উম।
কাৰণ পানীটো শৰীৰত বহুত প্ৰয়োজন। আমাৰ শৰীৰত বেছিভাগ। পানীয়ে থাকে। আমাৰ। বিভিন্ন ধৰণৰ কাৰ্যকলাপ গৰম চৰম বা ঘামৰ জৰিয়তে হওক আমাৰ পানীটো ওলাই গৈ থাকেৰীৰৰ পৰা পচাব জৰিয়তেই ওলাই থাকে পানীটো গতিকে আমি যদি পানী নাখো খাওঁ তেতিয়াহ'লে আমাৰ শৰীৰত হজম কৰিব পৰা ক্ষমতাটো কমি যাব
অঁ
গতিকে পানীটো খালেহে আমাৰ ছাল ভালে থাকিব আমাৰ চকু ভালে থাক থাকিব
উম মানে এই নাখায় নাখায় অভ্যাসটো নাইকিয়া হৈ গৈছে
উম অভ্যাসটো ৰাতিপুৱাই পৰাই কৰিব লাগে ৰাতিপুৱা শুই উঠি উঠিয়ে একগিলাছ পানী খালী পেটত খাব লাগে সেইটো ড্টৰেও কৈছে মোক যাতে আমাৰ গেষ্ট
উম মোৰ অলপমান পানী খালে কিবা বুমি বুমি ভাৱটোোহে আহে
উম সেইটো অভ্যাস কৰিব লাগিব, একেদিনাখনে বেছিকে খাব নোৱাৰিবা, অলপ অলপকে অভ্যাস কৰি গৈ থাকিব লাগিব।
উম
সেইটোৱে
মানে এইবিলাক বস্তু জনাৰ পিছতো যে জাংক ফুডটো বেয়া, কিন্তু কোনো মানে বাট নিদিয়ে, মানে অভ্যাস হৈ গৈছে নহ, সিহঁত মানে কিবা এনেকুৱা বস্তু বিলাকৰ উপয়োগ কৰে মানে, আমি মানে খাই থাকিব আমাৰ মন গৈ থাকে, নিজে নিজে
উম, হম
মানে নিবিচাৰিলেও আমাৰ মনটো গৈ থাকে।
সেইটোৱে এইবিলাক খাদ্যৰ তেনেকুৱাই সিহঁতৰ প্ৰভাৱটো তেনেকুৱা, আচলতে এইবিলাক এহ যোন জেগাত সৃষ্টি কৰিছিলে, প্ৰথম অৱস্থাত তেওঁলোকে এইটো তেওঁলোকৰ এটা আছিলে, যে তেওঁলোকে মানুহক এই খাদ্যটোৰ প্ৰতি আসক্ত কৰি তোলক
অহ
এটা আ শক্তিকৰ গুণ আছে, এই খাদ্যবিলাকত যাৰ কাৰণে মানুহে সেই বস্তুটোৰ প্ৰতি পিছদিনাখন আকৌ আসক্ত হয়। যাকৌ এইটোৱে খাম।
এইটোৱে
বস্তুটো জানে মানে বাৰে বা এই বস্তুটো খাব আহিম
মানে মানুহে পতককে উম পতককে মানে বাদ দিব নোৱাৰিলেও লাহে লাহে মানে এইবিলাক বস্তু এইবৰ কাৰণে অকণ যত্ন কৰিব লাগে
যত্ন কৰিব লাগে
উম আও অ মানে ঘৰৰ মানুহেও এইয়া আজিকালি সৰু পোৱালী বিলাকক বেছিকে চিপছ চকলেট এইবিলাকে আনি দিয়ে
সেইটো বহুত বেয়া বস্তু চিপছটো আমি দেখিব পাৰো সৰু সৰু মানে খুব পাতল বস্তুটো হয় এনেকুৱা লাগিব পায় যে কিয়নো কিমানো এ ক্ষতি কৰিব পাৰে কাৰণ আলুৰ টুকুৰাহে কলে কটা আমি তেনেকে ভাবি আ পম মচলা চচলা দিয়া আলুৰ সৰু সৰু পিচ
অঁ কিন্তু সেই চিপছটো যেতিয়া মানে পেকেটৰ ভিতৰত সোমাই থাকে কিমান দিন এনেকেই যে থাকে খুলিলেও যে যেনেকে বনাইছিলে তেনেকেইে থাকে তাতো কিবা ইউজ এ ব্যৱহাৰ কৰিব লাগিব ন তেনেকুৱা
হয় তাত সেইবিলাক আমাৰ পিজাৰটিছ বুলি কয় পিজ্জা পেটিচ ইউজ কৰে ফুড কালাৰ ইউজ কৰে আৰু যিটো তেলত যিটো তেলত তেওঁলোকে চিপছটো মানে ভাজে
উম
সেই তেলটো হ'ল পাম অইল
পান অইল
এইটো আমাৰ শৰীৰত বেড কলেষ্ট্ৰল বা বেয়া কলেজ লটো আমাৰ বঢ়াই দিয়ে গতিকে সেই পামলটো আমি যিমান পাৰো সিমান আঁতৰাই ৰাখিব কাৰণে চেষ্টা কৰিব লাগে
উম
চিপচ্ কেইটা দেখাত পাতল হ'লেও কিন্তু সি কিন্তু কেলৰীৰ ক্ষেত্ৰত কিন্তু সি বহুত অধিক গতিকে আমি এই বস্তুবিলাক খোৱা পৰা তোমাৰ আঁতৰি থাকিব লাগে
অঁ ঠিকে কৈছে সেইকাৰণে মানে হে খাদ্য প্ৰণালীটো মানুহে ভাল কৰিব লাগিব আৰু এতিয়া বিশেষকে আজিকালি উম কাৰণ উম মানে ভাৰতবৰ্ষত এনেকুৱা একো বস্তু কিু নাই যত মানে মানুহৰ কাৰণে ভালকে চিন্তা কৰি পেলাই বনোৱা যায়
সেইটোও আমি নিজৰ কথা নিজে চিন্তা কৰিব লাগিব
উম
উম
দিয়া হ'ব দিয়া নহ'লে মই অকমান ৰেষ্ট লমগোৱা মানে গাটো অশান্তি লাগি আছে যে
উ দিয়া দিয়া মন কৰিছিলো পাৰিলে নেমু পানী এগিলাচ তুমি বনাই পেলাই খাই ল'বা
উম উম দিয়া হ'ব দিয়া নহ'লে
দিয়া ঠিক আছে